হেল্ল'।
উম, শুনিছা?
উম, শুনিছোঁ।
উম, এই মই তোমাক এই কথা এটা ক'ম বুলি উম, উম, এতিয়া গৈছে অ'। এ, তুমি এতিয়া চিনেমা চাইছানে, এনে ভাল চিনেমাখনৰ মোক ফিডবেক এটা দিয়াছোন, কেনেকা লাগিব মানে চাই ধৰি লওক
উম, উম, কালি চাইছিলোঁ এখন, তই সেইখনকে চা বঢ়িয়া হৈছে।
তুমি কবাচোন মোক, তোমাক সুধিবলৈ পাহৰি আছো মই বুলো
তই তি-তিনি ঘন্টা মানত শেষ কৰিব পাৰিবি।
হে
উম।
কেনেকা মানে বেচিছটো মানে কি, পৰিনেম অকণ থুলমূুলকে বুজাই দিয়াচোন।
মানে তোৰ কি হ'ল আ প্ৰথম হয় তোৰ চোৰ, এটি এম চোৰ হয়।
অ, এটি এম চোৰ।
তাৰপিছত পুলিচে মানে তোৰ ধৰ একো হেৰি নাপায় ক্লু নাপায়।
উম।
তাৰপিছত সিহঁতৰ থানাতে এটা ল'ৰা তাৰ অলপমান আগত ধৰা আহিছে ছিলে আৰু তাক মানে থানাত ভৰাই থৈছিলে কিবা এটা কেছৰ কাৰণে
উম, উম।
সি আকৌ জানে তোৰ হেৰি ফুল টেকন'লজি মানে। চাইবাৰ ক্ৰাইম যেনেকে যে তোৰ চাব পাৰে যে।
অ'।
তাক মানে তই এটা লেপটপ কম্পিউটাৰ দি দিলে সি চব উলিয়াই পেলাব পাৰিব।
অ'।
ত' সি তোৰ পোন্ধৰ মিনিটত বিচাৰি দিলে, দহ পোন্ধৰ মিনিটত। কেচটো। আ, পুলিচটো ইম্প্ৰেছ হৈ গ'ল আ, পুলিচটো ইম্প্ৰেছ হৈ গ'ল। প্ৰেছ হৈ যোৱাৰ পিছত তোৰ হেৰি হ'ল ই কলে যে কেতিয়াবা যদি কামত আহে তোক মই ক'ম মানে। আমি ফ্ৰেণ্ড হৈ লওঁ, বন্ধু। তাৰ সি ক'লে হ'ব ঠিক আছে, আৰু ক'ৰ কথা ক'ৰ পুলিচৰ হাতলৈ মানে ডাঙৰ টাগাৰ কেচ আহে।
অহ।
তাৰপাছত কেচটো মানে সি চল্ভ কৰিবলৈ যাওঁতে মিনিষ্টাৰ এটাৰ হয় কেচটো। ত' সেই কেচটো চল্ভ কৰিবলৈ যাওঁতে, মানে অলপমান মিছ আণ্ডাৰষ্টেণ্ডিং হওঁতেতো কি কৰিলে এই
জন্তুটোৰ পলিটিচিয়ান আছিলে, সি মানে ইয়াক হেৰি কৰিলে ট্ৰাসফাৰ মৰাই দিলে।
অ' চিধা চাইপাৰ খাবলৈ, ইয়াৰ আগতে আছিল ধৰ ত' ফিল্ড ডিউটি, তাৰপিছত দি দিলে চাইবাৰ ডিউটিত তাক ই কম্পিউটাৰ একো নাজানে। মাথা মুুণ্ড। তাৰপিছত সি ধৰ কামোৰ পাইছে তাত, তাৰ পিছত এ ই মানে গৈ পেলাই ইয়াৰ ওপৰ অফিচাৰক ক'লে গৈ, যে ছাৰ মইতো চব ঠিকেই কৰিছো, মোক ইয়াতো দি পঠিয়াই দিলে, মোক ইয়াৰ পৰা অতি সোনকালে উলিয়াই দিয়ক, মোৰ আকৌ কি জব্দ ক'
উম, ইয়াতে মই কথা এটা কওঁ, এই এতিয়া যে তাক ধৰিলও যেনেকে ধৰিলও তোমাৰ এই চ এই ফিল্ড ডিউটি পা যে চাইবাৰ কাম কি হেৰি যে দি দিলে গৈ তাত।
দ
এ তোমাৰ তাত যে ডিউ দি দি দিলে তোমাৰ মানে এই তুমি যে কলা অ' চাইবাৰ হাবত অ'। মানে সিটোতো সেইটো কাম নাজানে। ত' তাত মানে কিয় দিছে মানে, সেইটো মানে কি এইটো এনেই লিগেলিও হয় নে মানে?
সেইটো মানে উম, নহয় নহয় সেইটো মানে হেৰি কাৰণে দিছে, এই পানিছমেণ্ট। পানিচমেন্ট ট্ৰানঞ্চফাৰ বুলি থাকে যে।
অ' অ'।
এই পানিচমেণ্ট টান্সপাৰৰ কাৰণে দিছে।
অ' এইটোতো তোমাৰ এইটো এনে এনেই হেৰিতটো হয় এইটো মানে
কি অ' অপচেলটো হয়। তোক মানেই মই যদিও কাহিনীটো কৈছোঁ, তোক মানে মই স্প্ৰইলাৰ নিদিওঁ।
ব মই ন
পাবি মই তোক কৈছো নহয়, তোক মই এইখিনি জনোনখিনি কৈ আছো, এইখিনি ওপৰুৱা কাহিনী।
অ'।
তোক মই স্পইলাৰ একদম নিদিও তাৰপিছত আহ ই অ' ই যেতিয়া গৈ পেলাই অফিচাৰক শুধে গৈ
উম।
যে মোকটোতো এৰিয়া আপোনালোকে ইয়াত সুমোৱাই ঠৈছে মোকতো ফিল্ড জবহে দিব লাগে আপোনালোকে। তাৰপিছত অফিচাৰটোৱে কলে, যে ওপৰৰ পৰা বহুত প্ৰেচাৰ আছে তুমি তিনিটা কেছ হেৰি কৰি দিয়া ছেটেল কৰি দিয়া খালি তিনিটা কেছ তুমি মানে হেৰি কৰি দিব আৰু কি কম এইটো। উম, চল্ভ কৰি দেখোৱা। এ চাৰভাৰ ভাল ভাল কেছ তাৰপিছত আৰু এবাৰ চাইবাৰ কেছ আহিলে, এই যে এই যে ল'গ পাইছিলে যোনটো ল'ৰাটো তাক মাতি দি এন দে ই কৈছা হ'ব মই কৰিম, কেনেকৈ কৰিব লাগে সি ভাবিলে মোৰ তাত লগৰ ল'ৰাটো আছেই ধৰ, বন্ধুটো তাকেই ক'ম মই। তিনিটা কেছ চল্ভ কৰি দিবলৈ, তাৰপছত সেই কেচটোত সোমাই যাওঁতে, এনেকুৱা এটা ডাঙৰ কেছত সোমাই যায় গোটেই কেইটা
অহ।
তাৰপিছত টুইষ্ট বেলেগ এটা লৈ লয়, গোটেই হেৰিখন, ৱেব ছিৰিজখনৰ। তাৰপিছত তই চাবি, মজাটো তাৰ পিছত আহিব।
মোক এই তুমি, লিংকটো তুমি মোক হোৱাটছ এপত দি দিবাচোন, মই ডাউনলোড কৰি ল'ম কাইলৈ।
মই তোক হোৱাটছএপত এতিয়াই তোক মই নামটোৱে দি আছোঁ। বাকীটো তই ছাইডটোটো জানয়েই।
অ', মই জানো এইটো, উলিয়াব জানো নামটো খালী দি দিবা।
আৰু মই, একদম সঠিক নামটো মই চাই পেলাই তোক কৈ আছোঁ। বিৰাট ধুনীয়া, আজি মই কালি কপিলক ক'লো।
উম।
অ', কালি নহয়, আজি আজি।
অহ।
আজি নাই, কালি গৈ, মই বোলো চাবা, মই চালো। বিৰাট ধুনীয়া লাগিছে, আজি পাৰ্টি চাই শেষ কৰি দিলে।
আজি চাই শেষ
হম।
অ', আজি ডিউটি নগ'লটো।
মানে নহয়, সি আবেলি চাইছে।
উম, উম।
ত' চৰি।
হেল্ল'
উম, শুনিছ নাই?
শুনিছোঁ, শুনিছোঁ, উম, পাইছোঁ, পাইছোঁ উম।
নাই, এই ছেকেণ্ডটো। প্ৰথমটো নহয় দেই, প্ৰথমটো তোৰ ভুল কৰি গৈছে নাম্বাৰটো।
অ', চাম বাৰু।
তই চালে গম পাই যাবি, প্ৰিটামেন পেড্ৰ বুলি আছে। তই চাৰ্চ কৰিবি চাবি, তাৰপিছত তই কবি যে কি ফিল্ম দিছা, কি ৱেব চিৰিজ দিছা।
চাব লাগিব।
বাকী তই কি, হুত দিন চোৱা নাই নেকি? ৱেব চিৰিছ।
নাই, মই চিনেমা, চিনেমা, ৱেব চিৰিজ বুলিয়ে নহয়, মই চিনেমা মানে চোৱাই নাই তোমাৰ এইবিলাক। এই তোমাৰ লাষ্টত যে, এই লাষ্ট এই যে সুধিছিলোঁ যে, মই ফিল্ম যে
উম, উম।
সেই তেতিয়াই চোৱা, আৰু তাৰ পিছত নাই চোৱা আৰু, মই তাৰ পিছত
ত, ফিল্ম, তই যদি ফিল্ম চোৱা নাই নহয়
উম।
কেইবাখনো ভাল, ভাল ফিল্ম আছে, তই চাব পাৰ।
চাওঁক মোক তুমি নাম নাম বিলাক
মোৰ খালি হেই অঁ মোৰ খালি নামবিলাক মনত নাথাকে, মই তহঁতোক চাই পেলাই কৈ দিম দিয়া। এবাৰ মই খুচৰি দিলেই মানে নামটো ওলাই যায়তো।
অ'।
তেতিয়া তোক কৈ দিম বাৰু মই।
হয়।
খেল মানে তোৰ হেৰি ফিফা?
অ'।
ফিফা নাচাওঁয়ে মই।
এনেই ক্ৰিকেট চো
কিবা বুজিও নাপাওঁ নাচাওঁ, ক্ৰিকেট মই তহঁতৰ লগত থাকিলে বা ইহঁত কেইতা থাকিলেহে মই চওঁ এনেই নাচাওঁ নহয় অকলে।
এনে নোচোৱা ন আই পি এল চাই পি এল নোচোৱা ন এনেই।
ধেই নাচাওঁ অকলে মই একবৰেই নাচাওঁ।
কৰা তুমি নোচোৱা।
মই লগৰ খিনি থাকিলে ধৰ যেতিয়া লগাই তেতিয়া মজা এটা লাগে আৰু।
অ' তেতিয়াতো আৰু একেলগে চাই
চাব নোৱাৰো এইডাল কিবা কামো লাগে আই পি এল ডাল।
এই মানে কিবা কিবা হেৰি চাৰকাচ টাইপ কৰি পেলালে। উম
অঁ এই ধৰ ৱৰ্ল্ড কাপ হৈছে কিবা হৈছে সেইবিলাক চাব পাৰি।
এইবিলাক পাৰি মানে চিৰিয়াছ গে'ম, এইবিলাক মানে চব পইচা আৰু ধৰি ল পইচাহে ধৰি ল পইচাৰ খেল চব।
জুৱা।
জুৱা। তোমাৰ খেলাটো প্লেয়াৰ কেটাই পইচা লগাব লগাবই প্লাছ আকৌ পিছফালেও পইচা লগায়।
হাৰিলি? বেটিং হে আৰু এইটো চব।
মানে লিগেলি লিগেলি মোৰ মতে চাগে এখন গেমো নহয় নেকি?
মোৰ মতেতো নহয় কিমান ইণ্টাৰভিউত ডাইৰেক্ট ডাইৰেক্ট মানুহে কৈ আছে নহয় বুলি একো। ইমানো কথাটো মানে মিছা হ'ব নোৱাৰে।
উম, নোৱাৰে। আৰু যোনবিলাক মানুহে কৈছে সেইটোৱে, আৰু যোনবিলাক মানুহে কৈছে সি মানে ভাল লষ্ট এটা হৈছে মানে চাগে।
উম।
সেইটো কাৰণে চাগে আচলতে ক'ব ক'বও দিয়াচোন, তুমি মানে নিজৰও চাগে অসহ্য লাগি গৈছে, হয় নে? মানে ইমান মানে বুৰ্বক বনাই আছে মানুহ বিলাকক।
সঁচা কথা।
খেলৰ নামত।
মানুহে মানে তোৰ অশান্তি পাই গৈছে তো।
সঁচা ভাই।
কম কম কোটি কোটি টকা নেকি, হাজাৰ কোটি টকাৰ খেল হয় তই ভাবিছা না? সেইটো দেখাতটো বহুত কম। কিন্তু ভিতৰি কিমান হাজাৰ হাজাৰ কোটি টকাৰ খেল হৈ আছে চালা।
তোমাৰ মানে ইণ্ডিয়াৰ বোলে কিমান পাৰ্চেন্ট বোলে তাৰাপাই আহে আই পি এল,
উম, ইয়াক লিংকটো দি দিব পাৰ মাইনাক।
অ, দিব দিব পাৰি, দিব পাৰি অ, সি আকৌ পইচা খাই পাই নকৰে
নহ'লে নহয় সেইটোৱে পইচা খাবৰ কাৰণে সিটো ভালেই পাব।
এইবা
তাক যে এনে চৰিয়াব নহয়।
উম,
তাক লৈ যা নাই এন চি চি লৈ।
এন চি চি
অহ, সঁচাকে কৈ আছো তোমাক।
নহয় ন কোনে তাক এন চি চি এন চি চি নিয়াৰ আগত যে তাক কানু কানোৰ ওচৰলৈ গৈ পেলাই তাক অকণমান ট্ৰেইনিং কৰা লাগিব।
অ, শিক্ষা এটা দি দিব লাগিব তাক।
উ
কথাটো বহুত বেয়া পোৱা নাই কিন্তু সেইটো কাও
ভাবাচোন কৰিলে কেনেকা লাগিব তাক
কি সুন্দৰ ব্যৱস্থা চোন বিছে চছে মানুহটো ন।
ত একদম পুৰা চুট মানে একদম চুট টাইপৰ কাপোৰ পিন্ধি একদম চাৰ্টাত চুট কৰি।
ৰ'দত গৰমত ধৰ হে।
আৰু
তাক খালি ঠাণ্ডাো সঘনাই লাগিব আৰু গম পাইছনে? এই ধৰ পাঁচ দহ মিনিটৰ মূৰে-মূৰে এধুক-এধুক লাগিয়ে থাকিব।
অ, মানে ত ঠাণ্ডা পানীটো ধৰি লওঁ এঢোক-এঢোক খুৱাই-খুৱাই,
উম,
তোমাৰ একদম টেকটেকীয়া ৰ'দত মানে তাক হেৰি কৰিব লাগে একদম দৌৰাব লাগে ধৰি লও। পেট পাব লাগে।
একো কৰাব না তাকে তেক্তেটিয়া থিয় কৰাই থৈ দে খালি বা হৈ গল দৌৰাবও নালাগে তাক। সি এনেই ঢলি পৰিব মানুহ।
পিচাৰ-পিচাৰ আছে বোলে তাৰ হাই পিচাৰ আছে তাতে,
অ, এইবিলাক বেমাৰো বহুত ন।
উম, এই বেমাৰ মানে ফেটি লিভাৰ, হাই প্ৰেছাৰ,
মই আজি সৰু পাবলৰ কথা পাতে কৈ আছো মই বোলো সেইদিনাখন বৰ ভাল লাগিল দেই জমনি। পিছে হয় কি ইমানটো কেনেকুৱা দেখোন ভাবাচোন সি আমাৰ লগৰনো নে,
চাহ মানে কিবা ধৰণৰ
তোমতকৈ তেৰ বছৰ মানত আৰু কি গম পাৱ নে?
তেৰ বছৰ নে সি বিশ বছৰ মানৰ ডাঙৰ বোলো আমাতকে,
হয় ই বা
সি বাটকে তুমি হা-হা,
সেইটো গৈছে
নাই মাতটো গ মানে অহা নাই?
শুনিছ নাই, তোৰ হেৰিটো বেয়া হৈছে নেকি? নেটৱৰ্কটো।
উম, মানে মাততো শুনিছোঁ, কিবা হেৰি টাইপ আহিছে, কিবা এই মুখত মানে কিবা সোমাইে অ', ফটা, ফটা এটা পাইছোঁ।
অ', অ'। সি সুমন বালকৰ ডাঙৰ নহয় জানো।
সি আমাৰ বা-তকৈও ডাঙৰ।
তে তই ভাবিছা, সি কিমান ডাঙৰ।
সি মোতকে, সি মোতকে, চৈধ্য বছৰ, পোন্ধৰ বছৰ মান ডাঙৰ হ'ব।
আৰামছে ডাঙৰ হ'ব।
উম।
মোতকে চুমন বা তিনি, চাৰি বছৰ ডাঙৰ, মোতকে।
ডাঙৰ অ'।
তে, সি মোতকেও, তে সি মোতকে ছয়বছৰ মান ডাঙৰ হ'ব। এ, তহঁতৰতো বাৰ, চৈধ্যয় বছৰ এনেও হ'ব, কোনো কথাই নাই।
উম, বাট